হেল্ল' আহ অ মা নেমকি আছে নি মা মা সুদিছো অ মা নিমকি আছে অ হেল্ল' অ ক মই খাবলৈ নাপালোঁ কেইটামান
কেইটামানো খাই লেই উম খাই ঘৰত বনোৱা নে কিনা
এই টেই কিনা
ঘৰতে বনাবি খুব ভাল হ'ব খাবলৈ।
তাকে বনাই কেতিয়াবা কেতিয়াবা বিহুৱে চিহুৱে হলে।
বিহু হ'লে বনাই। নহ'লে আৰু
সেই ডাঙৰটো নবনাবি। দা টো বনালে যে মানে কষ্টতটো কম, কিন্তু বস্তুতটো বহুত বেছি লাগে। সৰু সৰু বনাবি অকমানি এটো চাহৰ লগত এটা কাৰোব কাৰোবকে খাই ভাল লাগে।
উম মই ঘৰত বনোটোহে বেছি ভাল পাওঁ কিনাতকে।
উ কিনাটো কিবা মানে কিবা গোন্ধাই থাকে। কিবা এটা গোন্ধাই প্লাষ্টিক প্লাষ্টিক গোন্ধাই থাকে সেই পেকেটত বান্ধি দিয়াৰ কাৰণে। ঘৰতো তম নিজেই ধুনীয়াকে মুচি মেলি চিচাৰ বয়ামত তাইতকৈ মানি থৱ।
উম
আৰু নিজে বনোৱা বুলি ক'লে শুৱাতটোৱে বেলেগ।
হোৱাততোৱেই বেলেগ দেই অ মই ভছিলো গীতালি চিতালি লগত কথা পাত নে বোলো? অথনি সুধিছিলো। গীতালি লগতে কথা পতা হোৱা না চাগে ন তোৰ?
দিলো সেইদিনা চাগে চিটি যেদিনা লগ দিছিলো। প্ৰথমবাৰ টুৱেণ্টি থ্ৰীত। লাষ্ট সেইদিনাই তাই লগত কথা পতা আৰু সেইদিনাই তাইক লগ পোৱা।
উ উম
পিছৰ বা না ফোন, না তাইৰ ফালৰ পৰা আহিছে, না মোৰ ফালৰ পৰা।
উম! গ'ম পাইছোঁ। উম! উম, অভিজিত লগত কথা পাতিলি?
লাষ্ট তাৰ বাৰ্থডে দিনাখনি কথা পতা।
অ'!
ঊনৈশ এপ্ৰিল, ফ্ৰেন্সৰ লগত ই
অ'! সেইটো নামে কৈ আছ, ফ্ৰেন্স।
তাৰ নাম গুপ্তা, তাৰ নাম ফ্ৰেন্স, তাৰপা তাৰ নাম আৰু কি হেৰি আকৌ আৰু কিবা, কি নাম এটা দি তাক মাতে জানোঁ লৰাখিনিয়ে!
উম!
পাহৰিলোঁ। কিন্তু, তাক মই গুপ্তা আৰু ফ্ৰেন্সবোলিয়েই মাতো।
সই আকৌ, মই তাক গালি পাৰিলোঁ সেইদিনা। ধেৰ কাজিয়া কৰি, তুমি মোক কৈছে কৰ কৰ অ'! বোলো মই তোক, জিন্দেগি মোৰ তোৰ লগত ৰিস্তাই নাই কোনো। আজিৰ পৰা ফোন কৰিবি ৰ'
চিৰিয়েল ডাইলক দি দিছ যে?
এই মোৰ কথা উল্টা, পোল্টা বকিছে বেলেগৰ আগত। কম বাৰু তোক মই। অ'! উল্টা পুল্টা বৰ বেয়া তাৰমানে!
এতিয়া নালাগে তেন্তে। অ'! এতিয়া নক'বি। চা, কেনকা ধৰনৰ মানে।
দেয়া লে আও বুজিল!
আৰু এটা কথা নহয় তৃষ্ণা, অতীত অতীত হয় নাই?
নহয়। তই সঁচাটো হ'লেও ক'! মোৰ মাত আপত্তিয়ে নাই। কথাটো ক'? অ'! হয় দিয়া। হয় নাই কচোন! মিছা এটা ধৰণৰ কেলৈ ক'বি? একদম ফোন কৰিলোঁ, জাৰিলোঁ ঠিকছে। কি পাইছিলি বোলো? হা উ বিদনেচৰয়া পাইছিলে ন বাৰু কোৰ নিচিনা উ হলো। তোৰ বোলো মোক মুখাৰ আগত পালে তোক মই দুশ্বৰ দিলোহেঁতেন বোলো দেই। উম ব কোনে ক'লে কেলে ক'ম বাৰু বোলু কোনে ক'লে। ত যাৰ আগত কৈছিলে সিয়ে মোক কৈছে বুলি নাই কলো মই এতিয়াও ধৰিব পৰা নাই। হয়য়ো হয় দিন হ'ল কোৱা ক'ত মনত পৰিব তাৰ। ওহোঁ! যেনেকে মোৰলপ ফোনো নকৰিবি ব্লক কৰি দিলোঁ মই সেইদিন। ফোন মাৰিলে মোক নাই, ব্লকত আছে তেওঁক। দিয়ক চবে। অ'কল ইনষ্টাত খালি চাই থাকে আৰু দেই।
তাৰ যে সঁচাকৈ লাজ নাই কিন্তু।
উম!
সি যাৰ তাৰ আগত যি টি কৈড দিয়ে।
উম, সইটোৱে। হেৰি নহয়! এইটো আৰু পাঁচ নম্বৰ হয় নাই তোৰ?
হোঁম!
উম!
আৰু এটা আছে।
আৰু এটা আছে।
এটা কমপ্লিট কৰিয়ে দিবি আকৌ দেই? অ'! কৰি দিবি, ন'হলে আৰু কাইলৈ কৰিব লাগিব নি?
অ'! মই কৰিম, তই যেতিয়া ফ্ৰী থাক। অ'! মোক মেছেজ দিবি! পাবি আ'ক।
হয় নি?
আকৌ যদি ছটা কৰো আকৌমান ত যিমান পাবি তাৰ ডাবুল পাবি।
হয় নি? মানে টোটেল কিমান মান পাবিনা আন্দাজ কচোন।
কিমান বাৰ মই তোক আৰু যদি সোতৰ বাৰো যদি কল কৰিব বিচাৰো মোক
উ উম সোতৰবাৰ কৰিলে মই কিমানটাৰ এনেই আন্তাজ।
টু থাউজেডৰ আপ যাব।
এইটো আনেকে কৈ নিদিবি বে, মোৰ
মই আন্তাজত কৈছো দেই, অ আহ ঠিক আছে।
সঁচাকে কৈছো এই গেইটাও যদি ওলাই যায়।
নাই কোৱা মই মিছা নাই কোৱা।
আহ অ।
ভালদ কৰি আছোঁ নেকি?
অ।
ফালটো? এই চব বিষয় ম ফালটো নকৰো বেলেগ।
অ ৰচোন তই কাইলৈ কৰিলে কেইটা বজাৰ পৰা কৰিব পাৰিবি এনেই?
এতি মানে
তই হেৰি কৰিমই আঠটাামান বজাৰ পৰা কল কৰিবি। ৰাতি ৰাতি। পাগল মানে কেলে কছো। তই এতিয়া হেৰি ৰচোন তোৰচোন হেৰি আছে নাই? মানে এনেকে ৰেকৰ্ড হৈ থাকে ন তই কেইটা কৰিলি। ন হিচাপকৈ যাব লাগে?
নাই নাই ৰেকৰ্ড থাকে লিখা থাকে আমুকটো নমাৰ আমুকেইটাক
অ অ সটো ভাল তে নহলে উম। নহয় হেৰি আকৌ নহয় মোৰ মানে কেলে ধৰ, দুপৰীয়াটো কথা পাতি থাকিব গৰম লাগে ন।
নই ইমানহয় বাৰু আৰু হে মোৰ যে স্পেচিয়েলি হেডফোন নাই। হেডফোন যদি থাকে ন হেডফোন।
মোৰ মানে হেডফোনত মোৰ চাৰ্জ দিলো বাও।
মোৰ হেডফোন নাই, যদি হেডফোন টো থাকে তই তোৰ ভাগে কাম কৰি থাকিবি, মই মোৰ ভাগে কাম কৰি থাকিলোঁ, এনেই বক বক বক বক কৰি থাকিলো সুবিধা এটা হয়, মই লৈ লওঁ। আৰু হেডফোন মোক ব্লুটুথ টো ল'ব লাগিছিল।
এইটো মানে তই একদম কৰি থাকিব পাৰিবি একদম মানে তই একদম সিনে মান সিননে কৰি থাকিব পাৰিবি হয়ে নহ এইটো কাম
মাহিলে কিছুমানৰ মাহতো দুটা তিনটাও তাজ কাঢ়ে কিন্তু দেই
উম।
দুই তিনিটা আহি গৈছো মানে।
উম।
তেতিয়া সেইটো আৰু মানে ম কি বুলি ক'ম আৰু দহ হাজাৰৰ ওপৰত ইনকাম কৰিম।
এই লৰাটো যে তোৰ লগৰটোৱে যে চলাই সেইটো কিমান দিন হ'ল? চলোৱা।
হে সাত হেজাৰ টকা পায়।
অ।
সি ডেডিকেটেডলি কৰে কিন্ত দেই
আহ।
তিনিদিনৰ ভিতৰতে মানে গোটেই ত্ৰিছটা কল শেষ কৰিম।
অ অ।
আ মওঁ নিজেও সুখী মানে সিজে সেইটোত মোক জনালে। তাৰপৰা এক তাক গৈছে তাৰ আৰু এটা টাস্ক আহিলে। এতিয়া সি ছেকেণ্ডটো কৰি আছে।
উম।
হি সাত হাজাৰ টকা ইনকাম কৰে মাহেকত।
সেইকেইটা পইচা ত ই গোটাই যাবি অই
সি মানে পঢ়িবলৈ হয়গে তাতো মানে মাক বাপে ক'পা নলয় সি পইচা স এইবোৰ কৰিয়ে তাত চলি আছে আৰু সাত হাজাৰ টকা তাত
ষ্টৰেজ কিমান
ছিক্সটি ফৰ
আগত আছিলে ন ওৱান টুৱেণ্টি কিবা এটা
উম পক'টো আছিলে পক'টো আছিলে আকৌ এইটো
তাৰ পাছত ছেমচাংটো আছে হয় নাই এতিয়া তোৰ ওচৰত
ভাত কিখাবি
ভাত আমা ভাতকেৰেলা
উম ভাত আমাৰ ভাত কেৰেলা
প্ৰায় এনেকে কৰিব দাইল আৰু ভাত হে আ ম'হ ম ম
আমাৰ লৈ গ'ল চয়াবিন চয়াবিন আলু বিলাহী মোৰ মতে সেইখিনি দিয়ে জোল বনাব নেমু টেঙা ভাত
উম
নালব নালাগে অ ইমান গৰমত ইচ্ছাও নাযায় ঐ
উ বা সচাঁকে নাজাই দেই মই আজি গম পাইছো চপনলৈকে ডাইৰেক্ট গা়ডী পাই বুলি
তই হেৰিলো যানো ভজুলোকে গাড়ী পাবি গম পাওঁ
উম অ পাই পাই অ ভজলৈকে পাই বাওঁ সেইফালে দি যায় নেকি তহঁতৰ সেইফালে দি
চেপন পাৰ হৈ যায় আৰু।
অ অ উম কি বিচাৰিছ মা
ত দুৱাখন বন্ধ কৰি দে হেৰিখন লাইটটো লাইতটো জ্বলাই থৈ গুচি গ'ল অ ধুনো। লাইটটো অফ কৰচোন। এনে গৰম লাগিছে লাইটটো তাতে জ্বলাই থৈছে।
লাইটটো জ্বলাই থ'লে কিবা এনেকুৱা লাগে নাই বাৰু গৰমটো যেন বেছি।
উম বহুত মই উম। আজি মই বহুত ৰাপ পাইছোঁ আজি মোৰ নাপালিছে গোটেই দিনতটো মই এটা নিজৰ টাইম পাইছোঁ নেকি? আগৰ দে লৈকে পৰি টিউচনে আছিলে মানে মোৰ। আগৰকেইটা দেওবাৰলৈকে। টিচন আছিলে মানে হে আকৌ পৰীক্ষা পৰীক্ষা চলি থাগে। থাকিলে ল'ব লগা হয়। গৈ পিনে দুঘন্টাও কৰাই দিওঁগে তিনি ঘন্টাও কৰাই দিব লাগে। তেনেকুৱা আক
উ
উম এনেকুৱা।
কষ্টটো হয় কিন্তু হ'ব দে তথাপিও।
এই মই এইটো কষ্ট নাভাবোয়েই কাৰণ চাওক যিটো কামটো কষ্ট। ত সেইবুলি সেইটো কৰিব নোৱাৰবিচাৰিচোন ভাগৰ এই আজি কেনেকে এনেকে হয় নে কচোন। অ ভাবি থ তই চেষ নোৱাৰ মই সেইকানে ভাবোঁ। অ আজি টিউচনটো কেনেকে যাম মোৰ মানে এইটোও হৈ থাকে মানে।
সচাকেটো তই যদি ভাব ন আজি আমুকতটো পিন্ধি যাম আজি এনেকে চুলি কেইটা মানে এটা এক্সাইটমেণ্ট এটা থাকে।
এক্সাইটমেণ্ট থাকে মোৰ অ মোৰ মানে কি? মই টিউশচনটো কৰা বেয়া নাপাওঁ মানে ভাল পাওঁ মই মাজতে কাম এটাত সোমাইছিলোঁ হা কাম এটা। এ আমাৰ জিলা অফিচত হ হেৰি বিজেপি অফিচত সোমাইছিলোঁ আৰু।
উম
এইটো ইয়াৰ আগবছৰৰ কথাটো
পাগলী তই গৈ মেলি হেৰিও পালিগে পাৰ্টি অফিচো পালিগে।
অ পাৰ্টি অফিচ পালোঁ মানে মই এই ভাস্কৰ দা আমাৰ নৱোদয় যে তেওঁ মানে তেওঁলোকত মোৰ মানে অকনমান ভাল আৰু এই ওলাই আহা পিছতে ভাল হৈছোঁ। ইনষ্ট ভাল হৈছোঁ তাৰ তেওঁ মোক মানে কলে অ হেৰি বোলে না ছোৱালী এজন লাগে কম্পিউটাৰ শিক
শিকা
অ সোমাব পাৰিবা নেকি এনেকলে মই চব সোমাম বোলোঁ ইন মই ঘৰত তেতিয়া মানে টিউচনবোৰ নাছিলে মানে ষ্টাৰ্ট হ'ব মে পা মানে দেই। এপ্ৰিল মাহতো মই ঘৰতে আছোঁ মানে তাৰপিছত ইনকাম এটা লাগে আৰু তেতিয়া ধৰ। অ এতিয়া অ আকৌ ধৰ দুমাহৰ পিছত এডমিচনো পাবহি মোৰ। তাৰপাছত আৰু তেতিয়া মানে কি মে দুই তিন তাৰিখ মানে পাহে টিউশ্যন বোৰ দিয়াবা মানে চবে।
উম।
তাৰপিছত উ তাৰ পা মই মানে কি হ'ল কামটো মানে মানুহ কেইজন ঘৰলে আহিলে আমাৰ।
পইচাটো কথাটোৰ মানে কি পতা নহ'ল মানে। পইচা কথাটো মানে এনেকুৱা হল যে মই কামটো চাই লওঁ তাৰপিছত মানে দি মানে কা হা ৰাতিপুৱা কেইটা বজাত যাব লাগে জান? তোৰ নটা বজাতে তোৰ মানে একদম যাব লাগিব ৰাতিপুৱা অ এইটো হেৰিয়ে হে সে হ'ব পাই এতিয়া
কি
হেল্ল' এই এইটো টাইমতটো এতিয়া যাব এবাৰ আৰু আধা আধা মিনিট আছে
আঙিটোত ফোন কৰিম তেতিয়া কবি
তেতিয়া ক মই এডোখৰ মুঠতে কামটো কথা দেই কমটো কৰ
আমি যে কিমান কেইটা টপিক তেনেকে আধৰুৱা আধৰুৱা কৰি থলো লিখি লিখি থব লাগিব ৰ অতি সচিৰ লগত এইটো পাতিলো
এইটো পাতি ল এতিয়া এইটো টপিকত এইটো পাতিব লাগিব এতিয়া এইটো টপিকত এইটো পাতিব লাগিব সেনেকা হ'ব লাগিব হেল্ল' এ কাত খাবই এতিয়া খালেই আৰু
ৰি আছ ৰখি আছ নেকি ত ৰ ৰ আকৌ এক